হেল্লৌ' হেল্লৌ'। অ কক, এই আছো তুমি? আছো আছোঁ এনেই তুমি? খালো তুমি খালা, খালো অলপত আগত খালো।
হেল্লৌ'।
হেল্লৌ' উম কোৱা কোৱা শুনি আছো।
মাততো কিবা লাগি আছে তোমাৰ।
হেল্লৌ'
মোৰে নেটটক পোৱা নাই নেকি, হেল্লৌ'। অ কোৱা শুনি আছো। কাক এনেই আছো, তুমি কি কৰিছা?
মই আছো
অ ভাত খালা?
খালো খালো। খাই বৈ এইয়া বহিছো অলপ গৰম দিছে নহয়।
অ বহুত গৰম দিছেটো।
উ পিছে কিবা কৰি আছা নে?
হা?
কিবা কৰি আছা নে এতিয়া?
পঢ়ি আছো।
পঢ়ি আছা?
হা?
এতিয়া পঢ়ি আছা এতিয়া?
ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ।
অ', তোমালোকৰ ঘৰত কোন কোন আছেনো?
আমাৰ ঘৰত আছে মানুহ ধে আমাৰ ঘৰত আমাৰ জইন ফেমেলি আমাৰ।
হা?
অ', জইন ফেমেলি বহুত মানুহ আমাৰ ধৰা খুৰা খুুৰী দেউতা মা বৰ্তা বৰ্মা চব আছে মানে একেলগে থাকো।
অ', একেলগে থাকা নেকি? উম, খবৰ ভাল নে উম।
বাকী কিবা বিজনেছ চিজনেছ ভাবিছা নাই?
কৰিম বুলি ভাবিছ ভাবিছো বাৰু।
কম্পিউটাৰ শিকিম বুলি ভাবি আছো কিন্তু।
অ', আচ্ছা কম্পিউটাৰ শিকিবা?
অহ।
মানে কম্পিউটাৰ শিকি মানে দোকান খুলিবা ন?
হা?
কম্পিউটাৰ শিকি কেনে কৈছো দোকান খুলিবা।
অহ।
ভালেই আছে বেয়া নহয় বাৰু।
হা?
ভালে আছে কৈছো।
অহ।
মানে কি ক কো কোনটো ক'চ লৈছা মানে তুমি কম্পিউটাৰ?
হেল্ল'।
হেল্ল'।
অ', কোৱা। অ', শুনি আছো। মানে অকমান নেটৱৰ্ক নেটৱৰ্ক কে কেনে মাত আহা নাই আৰু।
অ', এতিয়া আহিছে নে?
অ', আহিছে অ' শুনিছো।
মানে কম্পিউতাৰ কৰি আছে ন এতিয়া?
অ', শিকিম বুলি ভাবিছো বাৰু এতিয়ালৈকে হোৱা নাই আৰু।
মানে শিকি আছা মানে এতিয়া আৰু।
উম।
হেল্ল'। শিকি আছা মানে এতিয়া ন? মই পঢ়ি আছো মই এইবাৰ তোমাৰ এইবাৰ ডিগ্ৰী।
অ'।
মই কৈছোঁ ডিগ্ৰী ডিগ্ৰী এইবাৰ মই ডিগ্ৰী লৈ আছোঁ মানে এতিয়া আৰু।
আহ আহ
বাকী এনেই কিবা জব চব কৰিছা নে নাই?
নাই কৰা।
বাকি জব চব এপ্লাই কৰা নাই?
হা?
হে, বাকী জব জব এপ্লাই কৰা নাই?
নাই কৰা বাৰু এতিয়ালৈকে। তুমি কৰিছা নে নাই?
নাই নাই মই মানে এতিয়া কৰি কৰাতটো কৰি বাৰু এই আছাম পুলিচ আহিছে ধৰা এতিয়া কৰি দিছো এতিয়া। এনেকৈ চাইদ বিজনেছ এটাও কৰি আছোঁ বাৰু। হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? তোমাৰ মাতটো অহা নাই হেল্ল'? হেল্ল'?